হেল্ল' অঁ কি কৰিছে?
কি কৰিম আ এই গৰমত থাকিব পৰা নাই বাহিৰতে বহি আছো বিচনী আজি কাৰেণ্টটো নাইকিয়া বিচনীলৈ বিচি বিচি আছো নহয়, তোমাৰ খবৰ খাতি বহুত দিন পোৱা নাই পাই, বাৰু ভালে আছা?
অঁ আছো আছো হেৰি আপুনি ভালে আছে?
অঁ আছো আছো আছো।
অ' ঘৰত ভাল নহয়?
অঁ ভালেই ভালেই ভালেই এ লৰা কেইটাও বাঢ়িছে নহয় কি কবা।
অঁ লৰাকেইটা ঘৰলে আহিছে ন।
অঁ ঘৰলে আহিছে, ঘৰলে আহিছে, সিহঁত এতিয়া বন্ধ পাইছে আও এতিয়া ঘৰতে আছে আও
অ'অ' এ হয় হয়। এইবোৰ ল'ৰা ছোৱালী বন্ধ আমাৰো ছোৱালী স্কুল বন্ধ যে ঘৰতে আও একদম আপোনাৰ। অতপালি ককায়েক মানে বৰতাকৰ ঘৰৰ লৰা ছোৱালী কেইটা তাই।
অ' লগ
লগ খাইছে আও আকৌ মোমায়েকৰ ঘৰলো চাৰিটাও আহিছিলে তেনেকে মানে একদম আৰু অকল ঘৰতে থাকি থাকি এনিট তে তাৰাপা এতিয়া আপোনাৰ হেৰি স্কুল বন্ধ নহয়?
অঁ স্কুল বন্ধ বন্ধ স্কুল বন্ধ দিলে নহয় এতিয়া খুলিব আও এ আগষ্ট এক তাৰখে খুলিব আও
অ কিবা- কিবি কৰ্মশালা - চৰ্মশালা হৈছে নেকি?
অ হৈছে নহয় বৰগীতৰ কৰ্মশালাত দিছো অ' অ হৈছে নহয় মই মই মানে এতিয়া এই ল'ৰা-ছোৱালীখিনিক বৰগীত শিকাম আকৌ মই মানে কি এই বৰগীত ৰা খিনি গাই থাকিলে ক' মো এইবোৰ মনত থাকিব নহ'লে আকৌ ৰাগ খিনি পাহৰি থাকিম নহয় গোটেই লৰা- ছোৱালীক গোট খুৱাই পেলাই আজি মানে বৰগীত এ এভাগ গালো, শংকৰদেৱৰ বৰগীত। কাইলে মাধৱদেৱৰ বৰগীত শিকাম আজি শংকৰদেৱৰ শিকাইছো।
অ ভালেই হৈছে দিয়ক ল'ৰা-ছোৱালী খিনিক কৰ্মশালা দিছে অ' এ এতিয়া স্কুল বন্ধ। অ মই ছোৱালীকো তাকেহে পঠিয়াই দিম তেতিয়া শিকাব ছোৱালীকো।
অ ছোৱালীক দিয়া, তাইতো স্কুল গৈ আছে তাই স্কুল
অ ভালেই হ'ব দিয়ক অ, মই ভাবিছিলোএ বোলো মই আপোনাক সুধিম বুলি ভাবিছিলোে মানে এইবোৰ কৰ্মশালা কিবা দিছে নেকি, বাকি বৰগীতটো শিকাই দিলো, এতিয়া উৎসৱ আহি আছে আগত,
অ এতিয়া মানে এতিয়া শংকৰ উৎসৱ অহা নাই জানো এতিয়া শংকৰ উৎসৱত লাগ লাগিবই নহয় এতিয়া, এই বৰগীত গাব লাগিব। দিহানাম গাব লাগিব কবিতা আবৃত্তি, সেইবোৰ মানে চব মই অ', আমাৰ গাঁৱতে পৰিছে এইবাৰ শংকৰ উৎসৱ।
অ', অ', অ',
কমান আগবঢ়াইছো কেলে মানে কি অকমান পাৰকচোন, আ মই এনে এতিয়া বৰগীতত বি মিচ লৈ পেলাই এতিয়া ঘৰত বহি,
বহি থাকিব নে বাৰু হয়, হয়, ভাল, কৈছে আৰু নহয় আপুনি চৰ্চা কৰি থাকিলেহে পাৰিব আকৌ হেৰি হব নহয় গম পাই নাই, সেয়া যদি চৰ্চা কৰি নাথাকে, যিকোনো কাম এটা মানে যিকোনো কথা চৰ্চা কৰি থাকিলেহে মনত, থাকে ভালেই হৈছে ভাল কামেই কৰিছে।
তাকেতো এতিয়া আজিকালি ল'ৰা -ছোৱালী আকৌ হেৰি আকৌ ব্যস্ত মাক বিলাকে ইটোত লগাব সিটো, টোত লগাব এতিয়া মানে সময় নাপায় এই বোলে নাচত যাব এই বোলে খোলত, যাব এই বোলে ওজাত যাব এই মানে সময় নিদিয়ে।
সময় নিদিয়ে এ এতিয়া নাই হেৰি, দাদা ল'ৰাটোৱে ৰাতিপুৱা টিউচন তাৰ পিছত খোল উ মানে, উম, খোল কৰা তাৰপিছতে এই, হেৰি এইবোৰ মানে কিবা গানৰ আখৰা মানে সময়ে নেপায় ল'ৰা,
অ', কিমান দিব আউ সিহঁতক কিমান বুজা দিব অ', সঁচাকে বেয়া লাগি যায় মোৰ এতিয়া উ উপায় নাই কি কৰিম আৰু তাকে ভাবিছো এইবাৰ বোলো নহয় আৰু এ, আকৌ হেৰি নহয় এই ভকেলতো মই হেৰি এম ইচ লৈ থৈছো নহয়।
অ', অ'।
জাতীয় সংগীত খিনি পাৰিলেহে আকৌ ৰাগ খিনি টানিব পাৰিব। উম, সেইখিনি লৈ থৈছো নহয় মই। এতিয়া মানে সেইটোকে ভাবিছো নহয় মই বোলো নহয় বোলো নহ'লে স্কুল এখনকে খুলিব লাগিব এই মিউজিক স্কুল এখন। তাত বি বেছি এইখিনি বুলি সেইটোয়ে কুৱাব লাগিব আৰু।
অ', হয়, হয়, তেনেকে মিউজিক স্কুল এখন, আমাৰ খেতি হ'লগে, আপোনালোকৰ হ'ল নে?
অ', আমাৰ হ'ল হ'ল আমাৰ লোকে কৰা হে মিচিং মানুহ বহাই লৈছো আৰু মিচিং মানুহে খেতি কৰি আছে।
মান বিশেষ নহয় বেছি নহয় আৰু আজিকালি গৰু নাই নহয় গম পাইছে নাই। ট্ৰেক্টৰে বোৱাই হে আগতেহে এ দৰা দুডৰা দি, দিওঁতে দিওঁতে বহুত দেৰি লাগে আজিকালি আৰু ট্ৰেক্টৰে বোৱা একেদিনাই দি দিয়া আৰু। সেইকাৰণ,
আজৰী হৈ যায় আৰু।
অ', আজৰি হৈ যায় আউ।
আজিকালি ভাদ মাহ নোপায় আজিকালি একদম আহাৰৰ লাষ্টলে শেষেই কৰে আমাৰতো আহাৰৰ লাষ্ট, বোলোঁ শেষে হ'ল এইগাল ই মানুহ চবে, ৰুই আদায় কৰিলে নহয়।
অ', এইবাৰ শাওন দি আগৰ মানুহে কি আহিনৰলৈকে মাটি ৰুৱে নে ভাদ একদ মই মানে আমাৰ তাতে প্ৰথমবাৰ যাওঁতে নে। আমাৰ মানে আহিনলৈকে মাটি ৰুইছে দেই। এই অ', মানে ভাদৰ একদম এই নামঘৰলে যাবলে আমাৰ মায়ে। ৰুই-ৰুই আহে, তাৰপিছতে মানে আপোনাৰ এতিয়া হেৰি। সেইটো কি দেখিছোঁ, দেখোন একেবাৰে মানুহৰ শাওন নাপায়েই। আহাৰতে দেখোন একেবাৰে মাটি-চাটি ৰুই পেলাই আাজৰি কৰে দেখোন।
তাকে টো। অ', হেৰি নহয় কথা এটা শুনচোন কাইলৈ আহিবাচোন পকা কঁঠাল পকি আছে নহয়।
অ', কঁঠাল পকিছে নে কি?
অ',।
অ', -অ', ইমান অ', চোক ইমান মন যায় খাবলৈ। কিনা, আমাৰ গাঁৱত কঠাল নাই আমাৰ বাপেকে হেৰি চল্লিশ টকা দি কঁঠাল এ এটা কিনি আনিছে গম পাই নে। আৰু আপোনালোকৰ কঁঠাল কেইটা খাবলৈও ভাল লাগে, অওওওও।
সেইটো কঁঠাল বস বস্তাই-বস্তাই কঁঠালবিলাক এই মানুহ বিলাকে কি তুমি আজি এবস্তা মান আমাৰ মানুহজনে পুৰা পাৰি থৈছে নহয় তাৰাপৰা বুলি নহয়। এ', মই তাইক মাতি দিওঁ, দুটামান লৈ যাব? আকৌ তোমাৰ মানুহজনক ঘৰত নে-নে-নাথাকে নহয় এতিয়া ঘৰৰ পৰা আকৌ পতককে ওলাই আহিবও নোৱাৰা?
মইয়ে আহিম ৰব, মই স্কুটি খন লৈ পেলাই তাত আহিম, এ', হেৰি। মৰিয়নি মিও ক'ত? কঁঠাল পকি আছে যদি একদম উম'-উম', মোৰ মনেই গৈছে পায় আপোনালোকৰ কঁঠালজোপাক খাবলৈ ইমান ধুনীয়া।
তাৰমানে বতৰৰ-বতৰৰ ফল নহয় জানোঁ আৰু। তোমাৰ ছোৱালীকো খোৱাবা অকণমান এইবিলাক ক'ত নো খাব পাৰে আজিকালি এইবিলাকক কঁঠাল না খাই নহয় ইয়াই। গিলিবই নোৱাৰে।
ই ছোৱালীয়ে বহুত ভাল পায় খাই, তাৰাপৰা হেৰি নহয় এইটো কি ঘৰলৈ গৈছ আছিলে নে মা ঘৰলৈ গৈছে নে?
ইয়া মা ঘৰলৈ যাবলৈ সময় নাই ও মোৰ লৰাটোৱে কলাক্ষেত্ৰত এই। আৰ্ট শিকিবলৈ গৈছে ৰাতিপুৱা আকৌ এই নামঘৰত হেৰি গায়ন-বায়ন শিকিবলৈ গৈছে মোৰ। ৰাতিপুৱা মানে ৰেস তে নাই কি ক'বা ঘৰলে যাবলৈ পোৱা নাই না মায় এতিয়া সদায় মাতে আছোন-আহ বন্ধ থাকি দিলে পৰা আহ। আকৌ স্কুল চতো আকৌ আহিব নোৱাৰিবি বন্দী হৈ থাকিবি আৰু তাৰপৰা যাম যামেই ভাবোতে। তেতিয়া আমাৰ যাবলেই নহয় দেখোন।
অ', -হয়-হয়-হয়, ওই এইবোৰ মানে কিবা। মই ঘৰলে আহিবলৈ হেৰি হোৱাই নাই মোৰ এই তেনেকুৱা সমস্যা অকমান। এ হেৰি মানুহজনো সেই কামলে যায়। তাৰপা আকৌ মানে ইটো-সিটো আজি ইটো কালি সিটো বুলি। তেনেকে যাবলে নহয় অ', এইবোৰ মানে ল ক'ব আৰু বিয়া হোৱাৰ পিছত অকল সেইবোৰ হে আৰু দায়িত্ব যে অনেক দায়িত্ব আৰু।
কি খালা, বোৱাৰী হোৱাৰ পিছত আৰু তুমি কিয় আই ও ব্যস্ত এ ল'ৰা-ছোৱালীয়ে টিফিন ই স্কুল টিফিন।
অহ', -হা',। হয়-হয়-হয়, তাৰপা হেৰি আপোনালোকৰ ঘৰৰ মা ভালে আছে তেতিয়া মা
অ মা ভালে আছ অ মা একদম ভাল হৈ আছে পায় দেউতা গলেই নহয় আৰু মাহে আছে। মাক কৈছোন তুমি আৰু ভাল হৈ থাকিবা পাই। তোমাৰ ওচৰলৈকে আহিবলৈকে এপাকো লাগিব ভাল হৈ থাকিবা পাই এনে কৈছো।
সোনকালে দেউতাও হেৰি হ'ল অ।
অ দেতা সোনকালে গুচি গ'ল বৰ মনত পৰিলে বৰ দুখ লাগে। দেউতাই আকৌ আমাৰ ঘৰলে সপ্তাহত আহে গম পোৱা।
তাকে হে য়া আইচ। ছোৱালী এজনী আৰু কম মৰম কৰে নেকি আৰু সেইটো গম পাওঁ নহয়। হয় হয় তাৰাপা হেৰি নহয় এইটো কি আপোনালোকৰ এ মাজ। উম মানে মাজুতো দাদা গুৱাহাটীতে থাকে।
অ আমাৰ মাজতো গুৱাহাটীয়ে থাকে তাৰ আকৌ সেই ছোৱালীজনী বৰ চোকা পঢ়াত। ডাঙৰ। জনী এবা নাইনত পাইছে সৰুজনী এবা ক্লাছ ফোৰ পাইছে সিহঁতি বহুত চুকা সিহঁতে মানে। একদম চব কৰে সেবোৰ তৰ্ক কৰে, কবিতা বৃত্তি কৰে, গান গায়। সিহতি বহুত এক্সপাৰ্ট মই দুজনীয়ে চুকা দুইজনী।
হয় হয়।
অ বহু চুক। বা নহয় বুৱাকো আগৌ এম এচি নহয় জানো।
হয় হয় হয় উ উম উম উম। বাকি সেই। উম ভাইটি মানুহ কেইজনীও ঘৰতে আছে নহয় এতিয়া চাগে বন্ধ সৰুজনীহে স্কুল বন্ধই।
অ বন্ধ সৰুজনি আকৌ ছোৱালী অকন হ'ল নহয় এতিয়া সিঁহতে চাৰিআলিত থাকে। তাৰ ছোৱালীকন হ'ল আজি ছমাহ মান হ'ল। তাই আহিব আৰু এই। এতিয়া ছুটিত আছে আৰু তেতিয়া গৰম বন্ধ পালে ভালেই পালে আৰু সি আও ছুটি পাই গ'ল।
এনেই ইয়াতেহে থাকে হয় নহয় তাই স্কুল ইয়াতেহে।
অ ইয়াত থাকে ইয়াত থাকে ইয়াত থাকে।
অ অ এত গ'লগে আও। এতিয়া বন্ধ পাইছে আৰু হয়।
পাইছে আও।
উম উম উম হয় হয় আকৌ মেডিকেলত। কৰা মামিজনী মেডিকেলত কৰা জনি অহা যোৱা কৰে ন ঘৰৰ পৰা নে থাকি লয়।
অ তেওঁ থাকিলে থাকিলে।
অ তাতে থাকি লয় ন।
অ তাতে থাকে তাৰ পায় অহা যোৱা কৰে আৰু।
অ অ অ হয়। তাৰ পা এই ফোন চোন এটা কৰিবচোন ইমান দিন হ'ল আপোনালোক। আপোনালোকৰ খবৰ খাতি এটাও পোৱা নাই ফোন এটা কৰিব।
অ কৰিম কি কয় তুমি ৰাস্তা লে আচলতে ওলাবই নোৱাৰা কি গাড়ী মটৰ সৰ সৰনি এতিয়া মই এইখিনে ওলাই আহিছিলো আচলতে। কি গাড়ী মটৰ তুমি মটৰ চাইকেল চোৱা কি চাবা।
অ এ ময়ো এ মানে কি। গম পায় নে ঘৰত নেটৱৰ্কটো নাপায় কাৰণে মই অকণমান ময়ো এই। ৰাস্তালৈ ওলাই আহিছিলো কথাবোৰ শুনি পোৱা নাছিলো আপোনাৰ ভাগত। এনেই ৰাস্তালৈ ওলাই আহি পেলাই ৰাস্তাতহে কথা পাতি আছো এনেই।
তাকেতো কি কবা ৰাস্তা লৈ আজিকালি ওলাবলৈকে ভয় লাগে।
ভয় লাগে ভয় লাগে আৰু গৰম বন্ধতে নহলে এপাক আহিব এতিয়া বন্ধ খুলিবই হ'ল আজি একৈশ তাৰিখ হলে ধৰক আৰু এই ন দিন দচ দিন আছে আও খুলিহে এতিয়া স্কুল এদিন আহিব ইয়াৰ আগতে
তোমালোকৰ ঘৰলে যাও মই গম পাইছো তুমি বোলে বৰ হাঁহৰ লগত কুমুৰা মাংস বৰ ধুনীয়াকে বনোৱা মই খাবলৈ যাম বাৰু দেই
হ'ব হ'ব
চবে কৈ থকা শুনো যে তাৰপাল নহয় মই তাইক নিজে কমা আও
আহিবা আহিবা মই হাঁহে মাংস কোমোৰাই খুৱাম
অ হাঁহে মাংস খাবলৈকে যাম আৰু তাৰমানে লচীতে থাকোতে যাম আৰু ইহঁত হালো আহিছে যে ইহঁতি আও যাম যাম কৈ আছে আও
সিহঁতো হেৰি যাবগে নহয় এ এক তাৰিখৰ পৰা চাগে আকৌ ক্লাছ হবয়ে নহয় আগষ্টৰ এক তাৰিখৰ
এতিয়া সিহতে ঘৰলৈ আহিব নাপায় এই কেইদিনত থাকহত আও চিয় বাখৰ কৰি থাকহঁত পুৰা বোলো চিয় বাখৰ কৰি গান বাজনা গাই আছে আও ৰাস্তালে ওলাবই নোৱাৰি কিমান মটৰ চাইকেল শুনিম আও অই আকৌ সোমাই আহিছোঁ পায় ৰাস্তালৈ ওলাবই নোৱাৰি।
হয় হয় এই আজিকালি গাড়ী মটৰ বোৰ এনেও বেছিয়ে হ'ল আও বাকী আও ঘৰত আপোনালোকৰ হে এ চৰকাৰে দিলে এতিয়া
এইবোৰ ভাল জাল কৰিলে মটৰ চাইকেল পাব বুলি
অ তাৰাপা হেৰি এনেই নবৌহত ভালে আছে নহয় আপোনালোকৰ
আছে আছে ই আ নবৈ তাতৰ পৰা ৰক্ষাই নাই এয়া তাত জুতিয়ে জুতিয়াই লগাইছে। এই বোলে মেখেলা এই পকোৱা সূতা এই কেঁচা সূতা লগাই আছে
আহ আজি আও তাতে জোৰে জোৰে লগাই আছে নে,
হেৰি নহয় হেৰি এই সময়মতে আকৌ মানুহটোক দৰৱঅকণ খুৱাব লাগে।
অঁ, অঁ, চুগাৰ থকা মানুহ, অঁ, হয়, হয়! তাকেহে কণ্ট্ৰলত খুৱাই আছে কাৰণে হে, তথাপিও মানুহ জন ইমান ভালে হৈ আছে আজি ইমান দিনা চুগা
কিমান কষ্ট কওঁ কিমান কষ্ট কওঁ মানুহ কিমান বাচি বােছি খুৱাও চব বস্তু বাচি বাছি খুৱাওঁ
হয় হয়
নে নেখালে হয়
উ হয় হয় হয় বাৰু দিয়ক তেতিয়া হ'লে দেই উ অ অ অ যাম যাম এদিন যাম বাৰু ঠিক আছে আপুনিও আহিব দেই!
অঁ, হব
আহ অঁ হ'ব!